হেল্ল'
ভাত বনালা
আজি ভাত নহয় ৰুটি হে ভাজি বনাই লৈছো এতিয়া ৰঙালাও ভাজি নাই নাই আজি ৰঙালাও হে
অ মাংসহে খাব লাগে ঠাণ্ডা বতৰ
এ কালি খালোয়ে এক সেইকাৰণে আজি নাই খোৱা আৰু
অ এই বতৰ মজা
মজা বতৰ ৰুটি মাংস খোৱা বতৰ আৰু
মাংস আনিছোৱে আজি ব্ৰইলা
পিতাই আহিলে নহয় ন
অ কিন্তু হেৰিহে ভাতহে সেই চানটো বাৰ্থডিয়া আছিলে যে আজি।
আজি চান্দু বাৰ্থডে নি?
অ গমেই নাপাওঁ এতিয়া মই আহি পোৱাৰ পিছতহে মাতিবলৈ আহিছে সি ভাত খাবলৈ
আমি আহি পোৱাৰ পিছত সেই পিতাই তাতে খাই আহিলেগৈ আৰু মাংস ভাত। আমি সেইকাৰণে লাহে ধীৰে বোলো বনাই থাকিম আৰু এতিয়া।
অ চাৰে আঠটা বাজি গৈছেহে।
অহ।
কি এতিয়া মাংসকে বনাবা আৰু।
অ।
মাহত ভালেই ন?
অ ভালেই, বা কেনে এই সেইটা বজাত চা বাৰটা বজাত পালোৱেহি।
মানে ৰাতিপুৱাই ওলাইছা সোনকালে।
ৰাতিপুৱা সোনকালে ওলাইছোঁ। আকৌ ইয়াৰ প্ৰগ্ৰাম থাকিলে যে
এয়া আজি কি মানে নৃত্যৰ হেৰি নে কি?
নাটকৰ কৰ্মশালা আজি আৰম্ভণি শুভাৰম্ভণি এ ডি বি কলেজত।
উম।
সে তাত থ'বলৈ গলোঁ, থ'বলৈ যাওঁতে বৰষুণে পালে।
অ। এতিয়া কি তাৰ এতিয়া কি পিতাই সদায় যাব লাগিব?
অ সদায় যাব লাগিব বিছ দিন। তিনিটা বজাৰ পৰা সন্ধিয়া কেতিয়াবা চাৰে ছটা বাজিব পায় কেতিয়াবা সাতটাও বাজিব পায়। তেনেকুৱা মানে আঠটাও বাজিব পায়।
উম।
কোনো লেখযোখ নাই আও।
কোনখিনিত নেহুৱালিত নে কিহত?
নহয় এ ডি বি কলেজ।
অ।
এডি পি কলেজত গৈছা?
অ গৈছো।
এ ডি বি কলেজ আগতকৈ ধুনীয়া কৰি দিলে।
অ দেখি থাকো নহয় আগতকে বহুত ভালেই হ'ল।
অ যোৱা বছৰ প্ৰতি বছৰে গৈয়ে আছো যোৱা বছৰো গৈছো। এবাৰো গৈছো তাৰ আগৰবাৰো গৈছো।
উম।
এবাৰ সতে সেই তিনি বছৰ আছে নহয় তাত কৰা।
অ।
বৰ ধুনীয়া হেৰিবিলাক বনাই আছে এডিটৰিয়ামটো।
এ আজিকালি চব সেয়ে ভাল হ'ল ন উন্নত হ'ল আৰু।
অ ইমান ধুনীয়া কৰি দিলে যোৱাবাৰ আকৌ যোৱাবাৰো কৰি আছে। হ'লে এবাৰ আৰু ধুনীয়া কৰি দিলে, দেখি ভাল লাগ- অ ফুল চুল সোপা ধুনীয়া ফুলি আছে যে, অ। ফুল খিনি ফুলি আছে ভাল লাগে উম।
তাকে।
বৰষুণত এক কে ফুলসোবা ধুনীয়া চাফা হৈ গৈছে আও ডাঙ ডাই টিভি চাই আছে।
লাইন আছে?
নাই নাছে অ, ভল্টেজো আছে বৰষুণ পৰিছে যে ভল্টেজো আছে অ, কালিৰ পাই আছে -কালিৰ পৰাই আছে লাজ পাইছে যে বকি থকা
কোনে লাজ পাইছে?
লাইনটোৱে।
অহ',
কালিও পুৰা ভল্টেজ আছে অকনমান ঠাণ্ডা পৰিছে যে অ, কালিৰ পৰা ভল্টেজ পুৰা আছে আওঁ।
উম। এতিয়া বনাওঁক আৰু খাওঁক আৰু ই আহিলে খাই পেলাই আহিলেগে।
খাই আহিলে- আহিলে সুলেও ভাগৰ লাগিছে যে দিনটো ৰেষ্ট নাই তা আজি।
সোনকালে হ'ল যে কিয় আবেলিতে বনালে মাংস?
হয় চাগে? আকৌ সৰু- সৰু ল'ৰা -ছোৱালীখিনি মাতিছে যে। অ, ময়ো পাহৰিলোঁ আজি যে জন্মদিন বুলি।
সৰু হয় যোৱাটো নহা গম পোৱা নাই যে সেইকাৰণে বোলো নহয় চাগে।
সৰু -সৰু ল'ৰা -ছোৱালীখিনিক মাতিছে যে সেইকাৰণে সোনকালে বনাই কৰি আজৰি হ'ল চাগে আও। সোনকালে খাই কৰি অ, পঠিয়াই দিম বুলি বৰষুণৰ বতৰ। ভালে কৰিছে বেলেগ - বেলেগ, দূৰৰ -দূৰৰ ল'ৰা -ছোৱালীও আছে না?
অ, সেটো হয় বাৰু সোনকালে হেৰি কৰি দিছে। ইহেন্তৰ চাগে লগৰীয়াখিনিকে মাতিছে ইয়ে
অ, অকনী মেলা লগৰীয়াখিনি ফুল বজোৱাখিনি সিহঁতে খোল বজায় যে নামঘৰত খোল শিকে।
অহ',
এ খোল বজোৱাখিনি
উম,
তেনেকে আ
উম, এতিয়া গৰম বন্ধ সিচোন ফুৰিব নাপাবইচোন?
এতিয়া গৰম বন্ধ হে ফুৰিব নাপাই মাজতে এদিন, দুদিন ক্ষতি কৰোঁ বুলি ক'লে কৰিব পাৰে আওঁ।
কৰিব পাৰি আৰু অ,
মানে নাটকখন আৰম্ভ কৰাৰ পিছত অ, পাৰি।
নহ'লে তাকে শুনাই থাকিব নহয়।
অহ, এ এতিয়া আজি তাৰ আহিবলৈ মন নাইহে এদিনহে থাকিবলৈ পালে দুদিন থাকিবলৈ পালা।
তাকেতো মামাকৰ ঘৰত এতিয়া
অ, নাটকো কৰিবলৈ মন যায়। তাৰ চবফালে টেনচন আওঁ অ, নাটকত হেই ডাঙৰ -ডাঙৰ দাদাখিনি পাব
উম,
আগতে কৰিবলৈ অহা সেই দাদাখিনিৰ লগত ভাল লাগে তাক।
অ, এই আগৰ আগৰ ভিডিঅ' দেখিছোঁ নহয় তেতিয়া নাটকৰ ন'?
অহ',
ভালকে কৰিলে আগ্ৰহ থাকিলে ভালিই।
অ, যাওঁতে ভাবি গৈ আছে আওঁ এইবাৰ বা কি শিকায়? এবাৰ হ'লে নিগনি
উম,
এবাৰ হ'লে পঁইতাচোড়া যোৱাবাৰ পঁইতাচোড়া আৰু গছ। এবাৰ নাটকখন আজি আৰম্ভণি কৰিছোঁহে, দুদিনমান সিহঁতক খেলাব। মনটো ভাল লগাব মানে খেলাই কৰি তাত মনটো বহিব লাগিব। অ খেলাই আকৌ দুদিনমান
জোতাও থাকে নহয়?
অঁ অঁ। নতুন - নতুন বেলেগ ল'ৰা - ছোৱালীও আহিছে যে আৰু সৰু - সৰু যোৱাবাৰ সিহঁতে সৰু ভিতৰত দুটাহে আছিলে।
সি আৰু ছোৱালী এজনী, এবাৰ আহিছে যোৱা সেই আ আজি গৈ পোৱাৰ পিছতে বৰষুণ পৰিলে যে সাত -সাত, আঠ টা মান হল ল'ৰা - ছোৱালী সৰু, ডাঙৰ তেনেক গাঁও বাকীখিনি আহিব নোৱাৰিলে বৰষুণৰ কাৰণে কাইলৈ আহিব আজি খেলালে তাক মন খোচ হৈ আহিছে আৰু।
ইচ ই কবই নালাগে।
অ, ইমান ধুনীয়া লাগিলে খালি আবেলি চাৰে তিনিটা বজাৰ পৰা সন্ধিয়া চাৰে ছটালৈকে।
আপোনালোক দুইটাই গৈছিলে।
অ দুইটাই গৈছিলো, মই ঘৰৰ বজাৰ কৰিম বুলি গৈছিলো। কিন্তু বৰষুণ পৰিলে যে কৰিব নোৱাৰিলোঁ আৰু বৰষুণত যাবই নোৱাৰিলোঁ।
কাইলৈ যাবা?
কাইলৈ আকৌ যাব লাগিব।
মানে তাক জানো লৈ যোৱা নহ'ব জানো?
তাক লৈ যোৱা হ'বই লৈ যাবই লাগিব।
তেতিয়া তাক থৈ পেলাই তাক কেইঘন্টা লাগে তেতিয়া কৰি আহিব পাৰিবা?
অঁ বজাৰ সময়খিনিও ধুনীয়াকৈ কৈ আহিব পাৰিম এই সৰুত টিকলি এজনী আহিছে পাঁচ বছৰমান বয়স হৈছে। ইমান টেপেচ - টেপেচ কথা কয়
মানে একদম মানে পুৰা হেৰি আৰু
অঁ পুৰা স্মাৰ্ট।
সেই কাৰণেতো ইমান স্মাৰ্ট কাৰণেটো নাটক কৰিবলৈ আহিছে। নহ'লে ক'ত আহিব?
যাবলৈ নিদিয়েই, তাই গান গাবলৈ দিলে গান গালে, কবিতা আবৃ বৃত্তি কৰিবলৈ দিলে কবিতা আবৃত্তি কৰিলে, একে ধেৰ আৱ কিবা - কিবি টেপেচ - টেপেচ কথা সুধি থাকে এই ফৰ্ম এখন দিছে মানে প্ৰথম গৈ পেলাই সুধিছে ছাৰজনক, ছাৰ অঁ ন'হয় প্ৰথমতে সুধিছে ছাৰ বুলি কোৱা নাই এইখন কি? পিছে এখন কাগজ, অ কাগজ কাগজখনত কিয় পৰুৱা বগাই আছে?
উম।
তাৰপিছত ছাৰজনে ক'লে আমি ছাৰ বুলি চিনি পাওঁ তাই চিনি পোৱা নাই। তাৰপিছত এনেই আৰু এইখিনিত থৈ দিওঁতে বগাই আছে। তাৰপিছত গ'ল কিবা - কিবি চালে, কৰিলে গুচি গ'ল। যোৱাৰ পিছত দেউতাকক কৈছেগৈ দেউতা হেৰি ছাৰ কোনজন? এইজনে ছাৰ। এইজন ছাৰ হয় জানো তেনেকে সুধিছে দেই এইজন ছাৰ হয় জানো মানে সিহঁতৰ ঘৰত গৈয়ে থাকে যে ছোৱালীজনীৰ ঘৰত ছাৰ বুলি ভবা নাই আৱ কোনে নাটক শিকাব এইজনে শিকাব অ।
উম।
ভিতৰত গৈ ছাৰ অমুকটো ছাৰ তমুকটো আমাৰ ইয়াৰ লগত মানে এনেই তাত শিকাই আছে আৰু কেনেকৈ পৰিচয় হ'ব লাগে, ইয়াক ক'লে তুমি সোধাচোন তাইৰ নামটো কি? সি সুধিলে তাৰপিছত কি মাকৰ নাম, দেউতাকৰ নাম উম কোন স্কুলত পঢ়ে কোন শ্ৰেণীত পঢ়ে এইবিলাক সুধিলে আকৌ বয়স কিমান, তেনেকে মানে, তোমাৰ কিমান বছৰ বয়স হৈছে। আকৌ ছোৱালজনী কৈছে তুমি এতিয়া সোধা, আকাশক সোধা এনেকে ক'লে, আকাশক কি সুধিম, আকাশক কি, এনেকৈ কৈ আছে মানে নহয় তুমি কোৱা আ আকাশ, তোমাৰ নাম কি? তেনেকে সুধিবলৈ দিছে অ, তাকে যি মোচন দিয়ে, চবেই হাঁহে। ছোৱালীজনীয়ে মানে জমাই আছে আৰু, সৰু ছোৱালী যে। চবতকৈ সৰু মানে তাই, পেটেৰ পেটেৰ মাৰি থাকে ন' অ, দাঁত নাই। ত' তাৰপিছতে আকৌ বান্ধ হেৰি দাঁতকেইটা সৰিলেই মানে আগৰ দাঁত দুটা।
অ',
কথা স্পষ্টকৈ নোলাই শুনি ভাল লাগে। তাকে টেপেচ টেপেচ দি আছে ছোৱালীজনী, ভাল লাগে ছোৱালীজনীৰ কথা কেইটা। অ', তাৰপিছত কৈছে কি সেই সিহঁতক মানে খেলিবলৈ দিলে আৰু হেৰি ছোৱালী তিনিজনী সিহঁত তিনিজনীক মানে হেৰি দিলে, কুকুৰ হ'বলৈ দিলে, তাৰপিছত ইহঁত কেইটাক আৰু ছোৱালী এজনী আৰু ল'ৰা ইহঁত দুটা মানে আমাৰ ই আৰু এটা ল'ৰা। সিহঁতক বান্দৰ হ'বলৈ দিলে, বান বান্দৰকেইটা বোলে এটা বান্দৰচোন দাঁতেই নাই আমাৰ ইয়াৰ দুটা দাঁত নাই যে।
অ', ইয়াৰ কথা ক'লে পিতাইৰ কথা।
অ', এটা বান্দৰ বোলে দাঁত নাই, তাৰপিছত এজনীয়ে কৈছ সিহঁত ইহঁতৰ লগত বান্দ হোৱা ছোৱালী এজনে কৈছে, এজনী কুকুৰৰ বোলে হেৰি নাইয়েচোন, দাতো নাই। কেনেকে খাব অ, সিহঁতক মানে বান্দৰ আৰু কুকুৰ হবলৈ দিছে যে।
অ',
এ, তাইকে যি হাঁহি অ, আছে আছে বোলে মোক নক'বা বুলি কয় হাঁহি মোৰ গজিব ন'হয় এহ ছোৱালীজনীৰো কথাকেইটা শুনি ভাল লাগে।
সৰু যে। তাতে শুনিও ভাল লাগে টেপেৰ টেপেৰ মাৰি থাকে চাগে, তোমালোকে বহি চাই আছিলা মানে?
বহি চাই আছো চব গাৰ্জেনতে আছে যে বৰষুণ পৰিলে থবলৈ যোৱাৰ পিছতে। গাৰ্জেন খিনি আছে আৰু, কিছুমানে গাড়ী লৈ যোৱাখিনি গুচি আহিছে বাৰু বেলেগ কাম আমি এতিয়া বাইকত গৈছোঁ গুচি আহিব নোৱাৰোঁ, বহিবলে আছে। প্ৰায় গাৰ্জেনখিনিয়ে আছে কিছুমানে থৈ বোলে লগতে গুচি আহিলে বাইক লৈ যাওঁ। বৰষুণ পৰিব বুলি নাজানো আমি বোলো অকণ চাই যাওঁ আৰু ফৰ্ম চৰ্ম ফিললাপ কৰি, জমা দি থৈ আহোঁ।
উম,
তাৰপিছত হেৰি কৰিম আৰ, যাম আৰু বোলো। তাৰপিছত ছাৰজনে মাতিলে দাদাক, সেই গলোঁ। বহি কৰি থাকোঁতে মানে অকণ দেৰি হৈ গ'ল আউ দেৰি হোৱাৰ লগতে বৰষুণ পৰিলেই। বৰষুণ পৰাৰ পৰা পৰিয়ে আছে।
কেইটামানত, পাঁচটা মানত নে?
চাৰে তিটাৰ পৰা বৰষুণ পৰিছে।
তোমালোক, গৈ পালাগে মানে?
অ', আমি গৈ পালোঁ আমি তিনটা বজাত পালোঁ গৈ।
অ, হয়, নহ'লেতো বৰষুণে পালে হয়।
সেই তিনিটা বজাৰ পৰা চাৰে তিনিটা বজাৰ পৰা বৰষুণ একে এতিয়ালৈকে পৰিয়ে আছে। মাজতে অকণমান কমিলে, কমোতে আমি ছুটিৰ সময়তে কমিলে।
হওক দিয়া গৰমটো যে অকণমান হেৰি কৰিছে ন', ৰাতিলৈও দিয়ক অকণমান।
অকমণ উম, দি থাকক ৰাতিটো এতিয়া বৰষণ দি থাকিলে।
অ দি থাকিলেও কথা নাই মানুহৰ খেতিঅতে দেখা নাই ভাল পাব লাগে কিবা কৰিব লাগে।
অঁহ।
ইমান দিগদাৰ হৈ হৈছে।
পানী চানী নাইকিয়া।
উম খৰাং হৈ আছিল আগে তিনি চাগে আজি এক ৰাতি দি দিলে ঠিক হৈ যাব।
অ'হ।
উ'ম, উম হ'ব দিয়া।